হেল্লৌ' হেল্লৌ' শুনি পাইছেনে দাদা? অঁ, শুনি পাইছে নে?
হয়, হেল্লৌ'।
হয়, মই শুনি আছোঁ।
অঁ কিত- মাতটো আহ-
হেল্লৌ'।
হয়, অকন অকন ভাগি আছে।
হয় হয়, আপোনাৰ এইবাৰ আহিছে। আহি- ছেনে মোৰ? হয়, হয়, শুনিছো।
হয়, শুনিছো কওক, হয় শুনি আছো কওক?
হয়, হয়। কি কৰি আছে এতিয়া?
জাষ্ট এতিয়াতো মই একো কৰা নাই আছো এনে। নাই।
আৎচ্ছা, আৎচ্ছা, আৎচ্ছা।
এই টো, উম'। তাইক লগত লগ পাওঁ সেই এশৰ জৰিয়তে। মানে, বিভিন্ন ধৰণৰ নতুন তুন- কথা
কাৰণ নতুন মানুহৰ লগত চিনাকি হোৱাৰ এটা সুবিধা কৰি দিছে নহয় জানো? লগতে- টো কিবা অঁ, উপাৰ্জনৰ পদ এটা দিছে হয় ন'? হেল্লৌ' হেল্লৌ'।